হেল্ল' আহ। শুনিছোঁ।
কি কৰিছা?
ভাত খাব ওলাইছো।
আহ, অ'। মই ভাত খালো দিয়া। তুমি খালা?
নাই, খাব বহিছোহে।
অ' অ' অ' অ' কি'হে খাবা?
দালি, ঔটেঙা, তাৰপিছত আকৌ মাছ। ফ্ৰাই এক্সট্ৰা কৰি দিছে।
বা।
তাৰ লগতে খাম আম আছে, আম আমৰ লগত
আম শেষে হোৱা নাই নেকি তোমাৰ?
সেই শেষ হোৱা নাই আছেই, শেষ
অ', অ'। অ', ভালেই আৰু।
শেষ হ'লেই নেকি তোমাৰ আম?
এ আমাৰ আছে চাগে মই চ চোৱাই নাই। এনে মানে মই ৰাতিপুৱাই, ৰাতিপুৱাই আমৰ জুছ বনাই খাওঁ। আজি মানে নাখালোঁ, আজি অকমান এলাহ লাগিলে বনাবলে।
উম, উম।
এতিয়া ম নৰ্মেল কে খাই পিনে থৈ দিলোঁ আৰু ৰুটি কেইটাকে।
বৰষুণ পৰিছেনে নাই সেইফালে?
ক'বা গোটেই ৰাতিটো দবা পিটা বৰষুণ
উম আমাৰ এইফালে বৰষুণে
অঁ ৰাতিপুৱা সময়তো বৰষুণ। তাৰপিছত এতিয়া নাই। এতিয়া অকমান ৰদ দিছে তোমালোকৰ?
আমাৰ ইয়াতো অলপ জিলিঙা জিলিঙিকে ৰ'দটো আহিছে বাৰু। আজিপুৱা বোলে হাত লাগিব। গম পাইছা?
আহ গম পাইছো আজিৰ পৰা হেৰি কৰিব নোৱাৰা আৰু তুমি?
কি?
মানে গছৰ বস্তু ছিঙিব নাপায় বোলে। তাৰপিছত মাত মাটিত মাটি সানিব নাপায়। অহ ', তাৰ পিছত হেৰি কিবা মানে কাপোৰ কানিও ধুব নাপায় নেকি সেনেকুৱা টাইপৰ কিবা মই ইমান ভালকে নাজানো বাৰু।
উম - উম। উম, গছৰ পৰা যে ফল চিঙিব লাগে আৰু বুলি মই জনা নাছিলো আৰু দেই তোমাৰ পৰাহে শিকিছো। ভাল তুমি এটা কথা এটা শিকাইচা।
মোক মায়ে কৈছে বাৰু। মই এতিয়া মায়ে কৈছো। সি যদি আও হ'ব দিয়া মানে মই নেমু ছিঙিব ওলাইছিলো নেমু ছিঙিম যাওতে মই বোলো ভাতৰ লগত নেমু এটা ছিঙি আনো দিয়া। তাৰপিছত মায়ে ক'লে কি নাই - নাই - নাই মায় নিছিঙিবা। নাপায় এনেকে হাত লাগিব। নহয় বুলি কৈছে।
এ শ নতুনকৈ কথা এটা শিকিলো বলো। তোমাৰ পৰাই।
অ - অ ভালেই আৰু উম - উম - উম নাপায় - নাপায়। ত ভালে দিয়াচোন মানিব পাৰিলে নয়
উম।
বাকি ফুৰিব কৰিব যোৱা নাই?
এ কি যাবা আৰু বৰষুণে পৰি আছে দেখোন এইকেইদিন।
উম।
বতৰটোৱে ডাৱৰী
মও ভাবিছো গম পাইছা নে মই বোলো অলপ কম্পিউটাৰ ক্লাছ অকমান লৈ লও। ঘৰতে আছো যেতিয়া কিবা এটা শিকিব পাৰিম। কিন্তু নাই এতিয়া বৰষুণ দালে যি দেখুৱাই আছে আৰু যাও বুলি যোনদিনা ভাবো সিদিনাখনে বৰষু। ফোন কৰে। তাকে এলাহো আহে লাগ গে দিয়াচোন। তাকে তুমি কম্পিউটাৰ শিক কিছো ন?
এ বহুত বছৰ হ'ল এতিয়া শিকা।
অ', অ', অ', কিমান কিমান কিমান দিনীয়া কৰ্চ কৰিছিলা তুমি?
অ' মাত্ৰ ছমহীয়াহে আছিলে।
অৱ অৱ চহমহিয়াটো ভালেই দিয়া তিনিমহ তিনিমীয়াটো ইমান এটা মানে হেৰি নহয় যুদ নহয় বুলি কয়। কিন্তু চমহীয়া ভালেই শিকাই দিয়া।
ভাল প্ৰেকটিছ কৰি থাকিবা সেইবিলাক প্ৰেক্টিচ নকৰিলে
কৰি নাথাকিলে আৰু
পাহৰি যায় পাহৰি যায় বস্তুবিলাক, উম।
ভাল আৰু এইবিলাক বস্তু বুজছা?
উম।
যেতিয়া মানে শিকি অহা বস্তুটো ঘৰত বোলে অকমান
উম, উম উম।
মোৰ তেনেকুৱা বেব ৱস্থা নাই যিহেতু আৰু। তাতে যায় শিকা আৰু তাত পাহৰি যোৱা যে চব।
উম, সেইটো হয় বাৰু তুমি লাইক যিমানে মানে এনেকুৱা নহয় ন তুমি লিখিত অভাৱে তুমি যিমানে লিখি দিয়া কেলে। তুমি যদি প্ৰেক্টিকেল ন। পৰা ন। প্ৰেক্টিকেল নকৰিলে। চব মিছাই এইবিলাক বস্তু। আৰু কিছুমান বস্তু। হয় মুখস্ত বিদ্যাতেই। তুমি পাৰা কিন্তু এইবিলাক হাতে। কামে লগা বস্তু বিলাক তুমি মুখস্থ কৰিতো শিকিব নোৱাৰা ন। মুখস্থ কৰিবা পৰীক্ষা। পৰীক্ষাত আহিব তুমি লিখি দিবা। কিন্তু যেতিয়া তুমি। এটা চাকৰি বিচাৰি যাবা বা কিবা তোমাক কামত কৰিব লাগিব ফৰ্ম ফিল আপ এখন কৰিব লাগিব। সেই মুখস্থ বিদ্যা খিনি খিব, কিন্তু তুমি, তোমাৰ হাতখনতো আহি ব লাগিব। দিয়াচোন অকমান, হাতখন যদ তে নাহে তুমি যদি বহুত একেবাৰে লাহে-লাহে কৰা কাম বিলাক, সেইটোতো নহ'ব, তোমাক কোনো চাকৰিটো তোমাক নল'ব তেনেকে, হয় নে নহয়?
সেইয়াই।
উম। তাকে।
নলেজটো থাকিব লা, জ্ঞানটো থাকিব লাগিব হয় নে নহয় কিবা এটা বস্ত
থাকিব লাগে, থাকিব লাগে। জ্ঞানে
উম, তাক চেপি কৰি বুলি শিকিব লাগিব বুজিচে নে নাই? কিবা এটা বস্তু শিকিব লাগিলে
তুমি নিজৰ মানে একেবাৰে এশ শতাংশ দিব লাগিব।
ঠিকে কৈছা।
উম। কয় ন তুমি যিমান কষ্ট কৰিবা তুমি সিমান ফল পাবা। কয় যে মানুহে হেৰি নকৰিবা ফলৰ চিন্তা নকৰিবা।
উম, কামটো কৰি যোৱা।
যোৱা সেইটোৱে, সেইটোৱে আৰু আজিকালি হয় মই মই নিজে কাৰ্মাক বিশ্বাস কৰো মানে। তুমি যদি ভাল কৰ্ম কৰা তোমাৰ লগত ভাল হ'ব, বেয়া কৰ্ম কৰিলে বেয়া হ'ব।
হয়দে, উম। এতিয়া ডাঙৰ হৈ আহিছো যে বুজি পাইছো অলপ অলপ। আগতে এইবিলাক কথা কলে কিবা সাধু কথা আম লাগে।
সেইটোৱে।
নিজে অনুভৱ কৰো, হয় দিয়া কথা বিলাক।
উম।
উ
উপায় নাই আৰু কি কৰিবা? ডাঙৰ হৈছো আৰু সেইটোৱে আমাৰ চীন আৰু। আগতে ভাবো কিছুমান কথ কা হা যে, মানে কি এইবিলাক মাহঁতে কি কথা কৈ দি সেইবিলাক বুজি, বুজি-চুজি নাপা পাওঁ নে নহয়? পা ব নে হ'ব ব আৰু এইবিলাক কি এইবিলাক এতিয়া ভাবো যে অ' আমাক কেতিয়া কৈছিলে।
এতিয়া মানে নিজে সেইটো বস্তু পাৰিছো ন' এতিয়া মানে নিজে পাইছো কিছুমান কথা অলপ।
উম।
মানে ৰিলেট কৰোঁ মানে অ' এইটো এনেকুৱা ধৰণৰ সেইটো কাৰণে এনেকুৱা হৈছিলে কৈছিলে, এতিয়া ফিল অনুভৱ কৰো আৰু এইবিলাকতে।
মানুহৰ জীৱন মানে এখনন্তকীয়া বুলি কয় যে।
হয় দিয়া।
আজি কা আজি ভালে আছোঁ কাইলে কি হৈ যায় কোনোও গম নোপায় উ। সেইটোৱে আৰু, উপায় নাই।
সেইটো মানে দম্ভ অহংকাৰে কৰি লাভ নাই।
নাই লাভ নাই লাভ নাই টকা গৰ্ব সেইবিলাক কৰি লাভ নাই। আজি আছে ত
খন্তেকীয়া জীৱন সকলোৰে লগত মিলি জুলি থকাটোহে।
মানুহে আহোতে অকলে আহে যাওঁতেও এক অকলে যাব লাগিবগে।
উম।
তাকে দুদিনীয়া জীৱনতে মানুহ বিলাক ইমান গৰ্ব কাজিয়া দেখিব নোৱাৰে।
হাৰ হাও বাৰ হাও।
অচা কোনোবাই জ্বলিব বোলে তাৰ এইটো বেছি হৈছে তাৰ সিটো বেছি হৈছে হা কি দৰকাৰ একো দৰকাৰ নাই জ্বলিবলে যি আছে মোৰ আছে যি নাই নাই বাচ নিজৰ লাইফ নিজৰ জীৱন টো নিজে সুখী কৰিব পাৰিলে নিজৰ নিজৰে ভাল হব, নিজৰ যদি কৰ্ম যদি বেয়া হয় নিজৰ জীৱন বেয়া হ'ব সেনেকুৱাতে টাইপৰ কথা।
পজিটিভলি যদি লোৱা হয় কথাখিনি ঠিকেই আছে যদিও তথাপিও মানে কিছুমান মানে ক্ষেত্ৰত মানে নিজৰে অলপ কেতিয়াবা ভাবো অ' এনেকেই হলে ম সটো সুখীয়ে হৈ আছো দিয়া এনেকেই চলি যাব।
সেইটো হয়, তাত সেইটোয়ে জীয়াই থাক থা জীৱন কেইটা যে জীৱন খিনি যে মানুহে ভালে থাকিব বিচাৰে ন'। এই নিজে যি ভালে থাকিব বিচৰাটোৱে মানে বেলেগৰ কাৰণেও বেয়া হৈ যায়গৈ সেইটো।
উম।
মানুহ মানুহ বিলাক স্বাৰ্থপ বুলি কয় যে। আৰু আজিকালিতো আৰু হৈছে মানুহ বিলাক
স্বাৰ্থপৰ।
কোনো কাৰো কথা নুশুনে। কোনো কাৰো কথা নুশুনে কোনো কাৰো তুমি যদি আজি বিপদত গৈছা তোমাক কোনো বিপদৰ পৰা উঠাৰ কৰিব নাহে। তোমাৰ মা পাপা আহিব খালি বাকী কোনো নাহে। এটা কয় ন তুমি মানে দৰ্জাৰ ভিতৰত বোলে চালে তোমাৰ যোনকেইটা মানুহ দেখিবা সেইকেইটাই। তোমাৰ আপোন সেইকেইটাই আৰু আগতে ভাবিছিলোঁ মায়ে কি কয় এইবিলাক কথা এ এতিয়া মানে গম পাইছো অ' কেয়া কৈ দিয়া বুলি পিনে উম লাইফ জীৱন- জীৱন জীৱন মানুহৰ জীৱনে মানে
জীৱন কচু পাতৰ পানী বুলি কয় কয় যে।
সঁচা। একোৱে নাই অ' জুবিনৰ গান এটা আছে আছিল ন'
অ' জুবিনদাৰ
অ' জুবিন দাৰ গান এটা আছিলে জীৱন কচু পাতৰ পানী বুলি কয় কিবা এনেকে আছিল নেকি তুমি জুবিন দাৰ জুবিনাক ভাল পোৱা মানে
বহুত ভাল পাওঁ।
অ -অ -অ ময়ো পাওঁ মই পাওঁ দেই। ৰাম।
কিবা এটা ইনঞ্চিডেন্ট হৈ গৈছে কি ফটো এখনৰ কাৰণে যে।
অ', এই গুৱাহাটীত। গণেশগুৰিত অ, মানে গুৱাহাটীৰ পৌৰ সভাই নে পৌৰ নিগমে সেইটো কিবা মচি দিছিল নেকি তেওঁৰ ফটোখন।
অ হাংগা দেপুট দেখোন।
মা কৰি দিছে আৰু কিয়নো মচিব লাগে মোৰ নিবিচাৰো সেইটো মচাটো দিয়াচোন, আমাৰ গোটেই অসমৰ মানুহৰ
য কি মানে ইয়াত আমাৰ অসমলৈ কি? গোটেই মানে ৱাল যি মো ৰাস্ত ৰাস্তাৰ যিবিলাক বেনাৰ
হম।
এবিলাক মানে। জুবিন দা ফটো টো মচি দিছিল যে।
অ -অ - অ -অ সেইটো বেয়া কৰিছে দেই নাপায় নাপায় নাপায় মানুহজনক সেনেকে আমি জীয়াই ৰাখি শিকিব লাগিব হয় নে নহয়। হেল্ল'। হেল্ল'
অ' অ' ম আছো শুনি আছো
অ - অ -অ -অ সেইটয়ো বোলো আমি মানে সেনেকেতো জীয়াই ৰাখিব লাগিব তেওঁক হয় ন নহয়? তেওঁ আদৰ্শ এনেকে যাতে আমাৰ পিছৰ প্ৰজন্মক আমি ক'ব পাৰো যে এজন জুবিন দা আছিলে আমাৰ আমাৰ মানে যুগৰ আছিল তেওঁ আমি তেওঁ গান শুনিয়ে সৰুৰ পৰা ডাঙৰ হৈছো হয়নে নহয়?
উম।
বৰ ধুনীয়া লাগে দেই তেওঁ গান বিলাক মইতো আহ তেওঁ ঢুকুৱা কেইদিন যে ইমান বেয়া লাগিছিল নহয় গোটেই অসম খনে আ্নিছে দিয়াচোন বাৰু।
হয়। বহুত দুখ পাইছু কিন্তু
বহুত দুখ পাইছোঁ বহুত দুখ পাইছোঁ।
বিশ্বাসেই হোৱা নাছিলে ব
সঁচা সঁচা তেওঁ যে মানে তেওঁৰ ইমান গান আছে কোনটো ভাল পাম কোনটো মানে আঁকোৱালি ল'ম নিজে মানে আমি কনফিউজ হৈ যাওঁ।
অসমীয়া বুলিয়ে নহয় তেখেতে মানে বহুতো ভাষাতো গান দি
অ' বহুতো ভাল ভাষাত তেওঁ গান দি গৈছে গান গাই গৈছে। বাংলা বাংলা ভাষা, অসমীয়া ভাষা হা।
মানুহজন মানে এইটো লৈ লাগে অসমীয়া গান খিনিক মানে লৈ মানে বেছি ব হুত
বহুত কৰিছে তেওঁ, অসমীয়াৰ কাৰণে বহুত কৰিলে। কিন্তু আমাৰ অসমখনে তেওঁক একো দিব নোৱাৰিলে সেইটো কথা বেলেগ আৰু। ঠিক আছে হ'ব দিয়া, ৰাখিছো।
অ', ৰাখিছো দিয়া।